হয় ন হয় নমস্কাৰ
নমস্কাৰ
আপুনি ব এতিয়া কি কৰি আছে
মই এতিয়া জাষ্ট টোপনিৰ পৰা উঠিলোঁ অলপ যোগা কৰিলোঁ এতিয়া আকৌ অফিচলৈ ওলাম
আহ মই শ্বিলঙত ফুৰিব আহিছিলোঁ অকমান
অ', শ্বিলঙত ফুৰিব আহিছে বাহ। আজি বতৰটোও ভাল ফুৰিবত ভাল লাগিব না
অ', মানে কিমান এসপ্তাহ মান হলো আৰু ইয়াত।
আচ্ছা আচ্ছা, ইয়াতে বৰষুণ হৈছিল তাতে হৈছে নে?
অ', ইয়াতেতো বৰষুণ দি থাকে।
অ', অ',
কেতিয়া আহ ঠিক নাই।
অ ', আৰু ৰাতিপুৱা কেইটাত উঠিছে?
ৰাতিপুৱা আহি অকমান আগত উঠিলো।
আচ্ছা-আচ্ছা।
ইমান ঠাণ্ডা ইয়াত ব্ৰেকফাষ্ট কৰা নাই অ, অকমান আগত উঠিলে এতিয়াহে কৰিম তাৰপিছত আকৌ ফুৰিবলৈ যাম আৰু কৰ'বাত।
ক'ত-ক'ত ফুৰিলি এতিয়া?
মই এতিয়া ডাউকীৰ পিনে তাৰপিছত চেৰাপুঞ্জী তাৰপিছত আকৌ এই বুল ষ্ট্ৰেক কৰিবলৈ গৈছে এ
উম, বহুত ধুনীয়া ঠাই দে বহুত ভাল লাগে তাতে।
বাইছিল নাম
নাই মই কেতিয়াও অহা নাই বহুত মন আছে আহিম বুলি কিন্তু মানে এনে ক হৈয় উঠা নাই কেতিয়া বজি আহিম। নাই-নাই-নাই আহা। কিন্তু আহিম বুলি ভাবিছো। সোনকালে এইটো কৰিম। মোৰ মানে ভ্ৰমণ কৰি বহুত ভাল লাগে। কিন্তু এতিয়ালৈকে কৰা নাই হা?
মোৰো ভাল লাগে এতিয়ালৈকে এতিয়াহে ষ্টাৰ্ট কৰিছ আকৌ। মই ভ্ৰমণ তেনেকে উ মহাৰাষ্ট্ৰত গৈছিলো মুম্বাই। তাৰপিছত এইপিনে ৱেষ্ট বেংগল। আৰু অসম - অসমতে ঘুৰিছো আকৌ আৰু বহুত এই ই ভূটানত গৈছিলোঁ এইবাৰ।
ভূটানত গৈছে বা
ভূটানটো ওচৰত হয় ন আমাৰ।
আহ ভৰাণ্টোতো আছেথা অ'।
মানে কি এনেকে এ কেনেকা ভূটানৰ ইমান ভিতৰত সোমাব নি দিয়ে এখন এখন স্পেচিফিক ঠাই আছে সেইখিনিলৈকেহে দিয়ে। তাৰপিছত আকৌ নিদিয়ে অহ পাছপৰ্ট লাগে।
আচ্ছা আচ্ছা।
এনেতো ভিছা ফ্ৰী হয় কিন্তু পাছপোৰ্টখন লাগে।
আচছা আচ্ছা আচ্ছা, বুজি পালো।
এনে বাকী খবৰ চবৰ কেনে?
অঁ খবৰ চলি আছে দিয়ক।
অ', আপুনি ষ্টুডেন্ট নে ৱৰ্ক কৰি আছে?
নাই, মই চাৰ্ভিচ কৰি আছো। অ', ৰাতিপুৱা মানে কেইটা বজা মোৰ দস্তাৰ পৰা চাৰিটালৈকে ডিউটি থাকে।
আকৌ চাৰিটাৰ পৰা মই টিউচন কৰাও ষ্টুডেন্টক। তাৰপিছত অ', অ', মানে আগতে মই টিচিঙতে আছিলোঁ।
অ'।
তাৰপিছত মই টিচিংটো মানে এৰি পেলাই এইটো অফিচত সোমালোঁ, বেক অফিচত।
অ', মই ষ্টুডেন্ট হয়।
অ', ষ্টুডেণ্ট হয়।
হয়, মই আই টি আই পঢ়ি আছো।
আচ্ছা, আচ্ছা আচ্ছা, বঢ়িয়া। আৰু কওঁক কালিৰ দিনটো কেনেকে গল?
কালিৰ দিনটো এই ন নতুনকে ভাইৰেল হৈছিলে যে বুলষ্ট্ৰেক তাতে গৈছিলো।
আচ্ছা, আচ্ছা। আৰু কেনেক মানে কেনেকে মানে বহুত ভাল লাগিছে চাগে তাতে।
তাতে বহুত ভাল লাগিছে, প্লাছ ভাগৰো লাগিছে, বহুত কষ্টও হৈছে।
অ', অ'।
তেনেকেই।
উম
কালি বৰষুণ নাছিলে, পৰহি বৰষুণ দিছিলে পুৰা একদম। বৰষুণ মানে কেনেকা ইয়াতেতো তেনেকে মানে বৰষুণ নিদিয়ে। এনেই চিপ চিপকে দি থাকে। এহ এইখন। স্কুটি ৰেণ্টত লৈছিলোঁ দুদিনৰ কাৰণে। এইৰি এতিয়া কৰিছো সেইখনেদি।
আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা।
আৰু তাতে কি কি খালে?
ইয়াতে কি থাক নেকি?
উ'ম।
এনেকে
আপুনি চাহ খাই ভাল পায় নে?
হেল্ল'।
টো মেইন হয় না আমাৰ অসমৰ কাৰণে, হেল্ল'। অ', মাতটো শুনি পাইছে?
হৈ কিবা। হেল্ল'।
হেল্ল' মানটো শুনি পাইছে? হেল্ল' হেল্ল'। হেল্ল' মাতটো শুনি পাইছে নেকি? হেল্ল'।
হেল্ল'।
হেল্ল, মোৰ মাতটো শুনি পাইছে? মই আপোনাৰটো শুনি পাইছো। এতিয়া শুনি পাইছে?
অ', অ'।
হেল্ল, অ' অ' কিবা নেটৱৰ্ক ইছ্যু হ'ব।
হয় হয়।
ত' মই কৈ আছিলো যে চাহটোতো আমাৰ অসমৰ একদম বিখ্যাত। চবে খায়, হয়নে? হেল্ল, অ'। চ আপুনি কোনটো চাহ খাই ভাল পায়? প্লেইনটো নে এনে এটা মচালা চাহ হয় এইটো খাই ভাল পায়। শুনি পাই আছে মই কি কৈছো?
প্লিনটো ভাল পায়। অ', অ', নাই অলপ নেটৱৰ্ক ইছু আছে। আচ্ছা আচ্ছা, অহ।
এনে ঘৰত ঘৰত ঘৰত যেনেকে বনাই আৰু তেনেকে গাখীৰ দি।
অ', অ', গাখীৰ দি অ' গাখীৰ চাহ। ভাল লাগে অলপ মচালা দিলে।
মচলা দিলে অ' মচলা অ' ভাল লাগে কিন্তু ম চুনাইটো
নাই নাই নাই, মই এনে শুনিছো পাহাৰী এলেকা যিটো মানে চাহ পোৱা যায়, এইটো বোলে বহুত ভাল হয়, খাবলৈও বহুত টেষ্টি হয়।
অ'।
এইটো সঁচা নেকি? আচ্ছা, মই কিন্তু এনেকুৱা কোনো জোগাত খোৱা নাই অ।
মনে কেনে কেনেকা আমি আহিছো আলহীৰ ততে, মানে ইয়াৰ পৰাই চব বস্তু লৈ দা হয় ন ত মানে দোকান চোকান তেনেকে দোকানত তেনেকে খুৱাই নহয়।
আচ্ছা আচ্ছা আচ্ছা অ' বুজি পাইছোঁ।
উম।
মোৰ নহয় এনে মানে চাহটো অ', অ'। অ' মোৰ মানে দুটা বস্তু খোৱাৰ বহুত মন, পাহৰিত মানে চাহ আৰু মেগী টো তাতে দুটাই বোলে বহুত ভাল পোৱা যায়। মচালা মেগি আৰু চাহ।
অ, হয় হয়। মানে কি এ আমি কালি মে কি বনাই লৈ গৈছিলো? ইয়াত ইয়াত দামটো বেছি ন। উম, সেইকাৰণে মানে অ' ঘৰৰ পৰা বনাই লৈছো।
আচ্ছা, আচ্ছা অ'। উম, ইয়াতে এনে আমাৰ ইয়াতেতো যেনে দচ টকাৰ এটা পেকেট পায় তাতেতো বেছি না কিমান লয় তাতে।
তাতে প-পোন্ধৰ টকা, বিশ টকা তেনেকে লয়। ক'তব পোন্ধৰ টকা লাগ কতব বিশ টকা।
অ', ডবল হৈ
উম, আৰু আমাৰ আমাৰ তাতে কেনেকা, লাল চাহৰ বি লাল চাহৰ দহ টকা আৰু গাখীৰ চাহৰ দহ টকা ন। ইয়াতে গাখীৰ চাহ বিশ টকা।
গাখীৰ চাহ বিছ টকা ভাপেম। আচ্ছা।
সৰু সৰু সৰু সৰুৰে বিস্কিট কিবোৰ আছে দহ টকা দামী এইটো
অ' অ' আচ্ছা আচ্ছা, মানে চব বস্তু চুৰেদাম।
উম, এনে এনে মাৰ্কেটত এইবোৰৰ ৰেটটো ঠিকেই আছে। কিন্তু মানে মানে য'ত ঘুৰিব যাবি, তাতে দামটো অলপ বেছি।
বেছি লয় অ' অ' মানে সিহঁতে নিজৰ পৰা বঢ়াই দিয় মানে অ', অ'। বুজি পাইছোঁ।
উম।
তই এতিয়া চাহ খালে নে নাই?
চাহ খোৱা নাই এতিয়াহে খাম।
আচ্ছা, আচ্ছা। মই খালো দিওঁ চাহ খালো এতিয়া। আগতে টোপনিৰ পৰা উঠি পেলাই যোগা কৰি লওঁ। তাৰপিছত চাহ খালোঁ, তাৰপৰা আকৌ ৰেডি হৈ পেলাই অফিচৰ কাৰণে ওলাম।
হয় হয়। ঠিকে আছে।
আৰু আপুনি এনে ব্ৰেকফাষ্ট কি কৰি ভাল পায়।
ব্ৰেকফাষ্ট মই ভাতে খাওঁ।
ব্ৰেকফাষ্টত ভাত খায়, আচ্ছা। আৰু লঞ্চত?
লাঞ্চতো ফাটতে ডিনাৰতো ফাতে।
অ', মানে ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ ভাতে খায়। আচ্ছা কেতিয়াবা মানে বেলেগ নাখায় নেকি?
বেলেগ মানে তেনেকে খুৱাই নহয় আৰু।
আচ্ছা আচ্ছা, আৰু এইটোৱও সঁচা আমাৰ অসমৰ মানুহ ভাতেই বেছি খায়।
উম।
ভাতে আমাৰ মেইন। মানে আমাৰ ঘাই আহাৰ হয় নহয় ভাত। সেইটোৱে। আৰু কি চব্জি খাই ভাল পায়? অহ। অ' অ' ঠিক আছে দিয়ক।
অ', অ', ঠিক আছে।